উম পিছা
কি কৰিম এনেই আছো তই কি কৰি আছ। অ
অ ডিউটিত ৰ
উম।
তই কি বস্তু অ সেয়া খাই আহিছিলো কুটি খাই আহিছিলো উ তই খালি নেকি কিবা
এতিয়া বহি আছো।
মায়ে কি কৰিছে?
কি কৰিব এনেই আছে, গা ধুবজাব এতিয়া।
হয় নেকি? তোমাৰ নো?
মনো কি কৰিব আছে খেলি আছিলে লডুৰ লগত কথা পাতিছে।
হয় নেকি
টোপনি যাই আছিল
অ' ভিডিঅ' কল কৰিছে বাইদেউ?
উম ভিডিঅ' কল কৰিছে, লাডুক চালো, লাডু আমাৰ টাইপ কৰি ডঙৰ দেখা পায় অ' ভাত বিলাকতো আমাৰ তাইতে সমান হৈছে লাগু উম। ত চাদী কেে জিদ
ক্ষীণ কিণে থাকিব আৰু এই তোৰ মনুহে কিণে থাকিব হম চাবিচন কি পিছত হব এতিয়া বৰ্তমান এনে থাকাত অ' অঁ
তাই যে এক মাহৰ ৱেটটো লৈ লৈছো চাৰি কেজি আমাৰ তাই যে এক মাহত চাৰি কেজি হৈছিল।
অ সেইৰি হয়য়ে সেনেকুৱা ঠিকে আছে হেল্ডি হোৱাই ভাল দে চলিটো ন
উ ভালে আছো।
অ' অ' অ'
ভাল লাগে চুলিও হৈ হৈছে
সেইটো।
উ ভলা আজ
মই ডিউটিতে আছো মাল নদীত কৰা আছো
আহ তাই কি কৰি আহ। কি কৰি আছো
তাইক কৰিব দিছো মই কৈছো তই কছো মই অলপ কথা পাতিল মোৰ ফোন এটা আহিছে বুলি উ উ নিটো
উম
আছাত বনালি নেকি?
ভাই ৰ তাইক লৈ আৰু কত ব নাই মই কাপোৰে ধুব পাৰা নাই তাইক
টোপনি যোৱাই নাই তাই
তাই অলপ টোপনি গৈছিলে আৰু উঠিলে।
হয় নেকি?
পত আৰু ইমান টোপনি যায় নাযায়ে উ উ উ কেইটাত ছুটি হব।
কেইটাত হয় গম নাপাও তাৰ মানে সি চাংচিৰি লৈ গৈছেতো যোৱাৰ পিছত তাৰ পৰা তাৰমানানে সিহঁতক বাছ দিছে অ বাছ দিয়াৰ পিছত। এতিয়া তাৰ মানে অতি সেয়াত যাব গড় চুকলৈ যাব আৰু
উম উম তেনেকুৱা কাম নেকি মিৰ্জাত যেনেকুৱা আছিল।
অ' নহয় নহয় সেনেকুৱা নহয় এইটো
উম সেইটো বেলেগ।
উম এইটো বেলেগ। সেইটোতো সেই সেইটো কামটোতো সেই আছিলে কি বুলি কয় তাতেতো অ মানে ঘুৰিব লগা আছিল ন সিহঁতক কৈছিলে তাৰ মানে প্ৰথমে যে বিশ কিলমিটাৰৰ আত তোমালোকক বুলি কৰি পেলাই সিহঁতক কামত ললে লোৱাৰ পিছত বিশ কিলোমিটাৰ নহয় তাতকে দূৰে দূৰে পঠায় ন সিহঁতক
উম।
এই ইমান দূৰত যাব যাব দিয়ে চান্দুবিধ যাব দিয়ে কৰবাত যাব দিয়ে সেইকাৰণে তাতে বাদ দিলে দোৱাৰ পিছত এতিয়া অ ত চাংচেৰিতহেয়া ওলাইছে ন' নতুনকে ব্লিংকিত খুলিছে তাতেহে সোমাইছেহি উম ছোৱালী এ এতিয়া লোৱা নাই ৰ ছোৱালী তাৰ মানে কেইদিনমান আহ পাছত ল'ব আৰু
উম' পঢ়া লেখা লাগে না।
নাই নাই হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে হ হৈছে। অলপ-চলপ অলপ অলপ-চলপ নলেজটো থাকিলে ভাল আৰু।
উম'।
কাম কৰা থাকে তেতিয়াহ'লেতো আৰু ভাল আৰু
উম
এনেকুৱা
তেনেকুৱা কাম পালেতো আৰু কি কথা, কিমান দৰমা।
দৰমাটো এনে, পোন্ধৰ হোজাৰ পাঁচশ কিবা টকা মানে কাটি কুটি। চাৰে তেৰ মান দিব আৰু বি এ পি এছ আই আছে নহয় অ পি এফ অ পি এফ ই এছ আই চব আছে
ঠিকে আছে।
অহ' সেই আৰু নহয় তাৰ মানে ছয় ছ ছয় মাহ পাছত প্ৰমোচন। দিব। অহ ছয়মাহ হোৱাৰ পিছত তাৰমানে প্ৰমোচন হৈ যাব আৰু সিহত উম
আৰু ওচৰতে বেছি দূৰো নহয়।
এইটো তাৰ মানে এইটোত এইটোত এই কাম নহয় ডেলিভাৰী কৰা কাম নহয় তাৰমানে ভিতৰৰ কামে আছে।
ধৰ বস্তু চস্তু আহিলে সেই কৰা। অ মানে চেক কৰা, কিবা কৰা, বস্তু পঠোৱা, এইবিলাক চব সিহঁতৰ দায়িত্ব হব আৰু কামৰ। অ' সেনেকুৱা। অ সিহঁতে যে দিবলৈ যাব লাগিব সেইটো নহয় আৰু। সিহঁতেও সেই ডেলিভাৰী কৰিব লাগিব সেইটো নহয়।
উম' যি নহওঁক ভালেই হৈছে দে।
অহ' ভীমৰ কৈছো তাকেইেতো মই ক'লো মইছো ভিতক। অহ' ওচৰতে আমাৰ তাৰ পৰাতো ওচৰতে ইয়াতে সুধিছিলে যে ৰুম লাগে। বনে, সেনেকা কৈছে মানে, ইণ্টাৰভিউ যেতিয়া লৈছিল ন তেতিয়া কৈছিলে তাৰমান
কাটিব।
কাটিব নে নাকাটে নাজানো দেই কাটিব বুলি ইটো কৈছো কাটিব বুলি। কিন্তু, ইমান মই গম নাপাওঁ।
আহ' ওচৰতে ঘৰ আৰু কি দৰকাৰ আহ'। অহ' দূৰত হ'লে বেলেগ কথা আছিল।
উম তাকেইতো কান্দি আছে চোন
তাইক খেলা বস্তু লাগে। খেলিব।
কি ডিম তাই চব লাগে যি দেখা পায় তাকে লাগে আলু দেখা পায় আলু লাগে।
আলুও লাগে তাই। অ'। অহ', হ'হ।
দেউতাৰ ওপৰত কিনে পঠাই দিছে। দেউতাক। অহ' দেউতাৰ ওপৰত কেনে পঠাই। হয় দিছে। আহ' আৰু দিছে। এইটো হয়। এই আমাৰ অহ বিৰাট বদমছ হৈছে।
ভাইটি আহিছেনে নাই।
নাই, নাই, আহা নাই'। আহি কেনে খাই। খোৱা নাই চাহ খাই গৈছে।
উ ৰু ৰুটি নাখালে।
নাই ৰুটি খোৱা নাই। গাটো বোলে ভাল লাগা নাই সেইকাৰণে ৰুটি নাখালে।
উম হয় দে।
উম।
কালি ফেন্ঞ্চিত যাম বুলি ভাবছো যাবি নেকি।
কালিতো ডিউটি আছে নহয় চানডে হলে যাম দে যাবি
এ, চানডে চাও দিচুন কিন্তু কালি গলে ভাল লাগিল হয়।
কালি ছুটি নিদিয়ে নহয় আমাৰ তাৰমানে আমাৰ দুজনী ছোৱালী ছুটীতহে আছে।
অ', অ',
দুজনী ছোৱালী ছুটীত থাকিলে এতিয়া আৰু আমাক ক'ত ছুটি দিব আৰু
মোৰ তাৰ মানে অলপ বস্তু লগা লব লগা আছিল তাইৰ কাৰণেও কিবা গেজী চেন গেঞ্জি লাগে গৰমত পিন্ধোৱাকে উ গৰম দিছে নহয় উম। সেইকাৰণে ভাবছো কালিয়ে যাও নেকি।
যাব পাৰি ন এতিয়া আৰু কি কম নো আছে দুটা মানু ছু আছে ন এনেকে আৰু যাব নোৱাৰো
উম।
ময়ে যাম নহ'লে কালি
উম।
ময়ে যাম দে নহ'লি।
অ তই ভিনদৰ লগত গুচি যাবি ভিনদক কবি কালি চুটি ল'বলে
ক'ব লাগিব ৰ
অ', আৰু ভিন্দচোন নাইট ডিউটি কৰি আছে অ নাইট কৰি অলপমান ঘৰত আহি অলপ ৰেষ্ট লৈ
অ ৰেষ্ট লৈ যাব পাৰিব তাকেতো যাম ৰ
উম তো ভিন্দৰ লগতে গুছি
উম, হেই কৰব লাগব তাইকো লৈ যাম ৰ
মুনুক লৈ যাবি চাবি আকৌ বেয়া ৰ'দ দিলে নাযাবি।
ৰ'দ দিলে নাযাওঁ ৰ অলপ গধূলা টাইমত যাম। পাঁচটা মানত ছয়টা চাৰে ছয়টা মানত আহি যাম। ৰ'দটোও কমিব নহয়, তেতিয়া নহ'লে দিগদাৰ হ তাই কি খাব ভোক লাগি থাকে না আৰু গৰমৰ দিন
উম, উম।
উ আৰু তাইক লৈ যাম।
অ তাকেতো হ'ব দে।
তোৰ কেইটাত চুতি অয়।
পাঁচটা
অ আৰু ভাত টিফিন লৈ যা নেকি?
আনা নাই ঘৰত যাম ভাত খাব উম। হা কি কৈছা।
অ', মায়ে বনাব।
ভাল লাগছিল যে তৰে ভাল গৰম গৰম ভাল খাবা পোৱা ত
আৰু বেয়া হৈ যায় নহয় গৰম গৰমৰ দিন কাৰণে বেয়া হৈ যায়। উম এ জ ত নে নান আক
অ' ঠিকে আছে কি কৰিবি আৰু ইমান গৰমত উপায়তো নাই ন
উ অ'
হয়। ম যাম ৰ তৰ তৰ তাত
আহিবি তোক কোনে মানা কৰিছে আহিবি আকৌ।
উম, যাব লাগিব ৰ, সময় হোৱা নাই ৰ এতিয়া এইকেইদিন পাৰ হৈ লওক খেতিৰ দিনটো পাৰল তাৰ পিছত যাম।
অ' অ' অ' নদ চত নিদিলে মনক লৈ আহিবায় অলপ পিছবেলাকে আহিবি নহলে ৰাতিপুৱা ভাগত ইমান ৰ'দ দিয়ে ন
উম।
উম।
যাম ৰ অলপ ৰ'দটো কমক আৰু এতিয়া।
উম, উম-উম তেতিয়া আহিবি অলপ ঠাণ্ডা পৰিলে আহিবি। অ', অ', অ'
উ দে দে দে
উ দে ৰাখো দে এতিয়া হা
আহ ভাই